হেল্ল'।
শুভ সন্ধিয়া।
বখন দিয়া
কি কৰি আছে আখনি
ভাত অলপমান বনালো বনাই অকমানে মানে অকমানে বনাইছো আৰু আধা আধি বনালো নাই নাই তেতিয়া অকণ মই অলপমান আৰাম কৰিবলৈ আহিলো পিছত তুমি মোৰ ছোৱালীজনীয়ে বনাবলৈ আগবাঢ়ি গ'ল সে হে ম জিৱেৰে লৈ আহিছো আৰু উম
এনে আজি হে দেকে আপোনালোকৰ খাদ্যয়ত কি কি আছে আজি
অ আজি আমাৰ খাদ্য়ত আমাৰ খাদ্যয়ত আজি একদম এটা বিশেষ অসমীয়া আছে আৰু খাদ্্য দুতি আৰুৰ উম মানে আমাৰ অসমৰ অসম ট্ৰেক্টৰ বুলি যে কয় গাহৰি গ
অ আপুনি খাই মানে
উম পাঁচ পাঁচজ উম মাজে মাজে চলে আৰু
ভাল পাই ন
উম ঠিকেই আৰু চলি যে বেছিকে খাব নোৱাৰি উ বেছিকে মানে খোৱা নাযায় উ তথাপিও মানে আৰু কেতিয়াবা খাবলৈ মন যায়
উম আপুনি অলপ কিবা চোবাই থকা যেন লাগে
অ মই এটা ইম জৰ্দাৰ পান এটা মুখত ধৰাই আহছো আৰু মুখত ভৰাই পেলাই আমাৰ দ অ অকমান খালো ভাত খিনি খাই আকৌ অকমান চাব পাম আৰু আছে স খানা ঘুমিলা উম
বাকী আপোনাৰ স্বাস্থ্যৰ স্বাস্থ্য কেনে আছে এতিয়া
স্বাস্থ্য বাৰু ঠিকে থাকে আছোঁ বৰ্তমান উম উ লগত দেখুওৱা হ'লটো মোৰ এতিয়া বৰ্তমান আৰ্চাৰটিছ মানে যিটো অসমীয়াত পাত বিস্ বুলি কয় সেই এইটোত অকমান মানে মই ভুগি আছো গতিকে বে বেমাৰতো লৈ আজি মানে মই বহুত খিনি পৰীক্ষা শিক্ষা মানে মোবাইলতে চালো উম ইউটিউবত অকমান আজ ই অধ্যয়ন কৰিলো কিছুমান ভিডিঅ' চাই পেলাই চাই বহুত খিনি বুজি ললো আৰু কি কিবা কি খাব লাগে কি চাব নালাগে তেনেকুৱা ধৰণৰান মানে পৰামৰ্শ ললো সেইমতে মানে চলিব লাগিব আৰু লগৰ লগত আলোচনা কৰি পেলাই অশোস তেওঁকে যি খিনি মানে চিকিৎসা পদ্ধতিৰ দ্বাৰা মানে আগুৱাই নিয়ে তেনেকে আগবাঢ়ি যাম লগতে অকমান খোৱা বোৱা খিনিও মানে অমান নিয়ন্ত্ৰণ কৰি চলিলে হয় হয় হয় এ কৰি পেলাই নিজকে আৰোগ্য কৰিবলৈ চেষ্টা কৰিম আৰু আমি
অ ঠিকে আছে এতিয়া আৰু অলপ অলপ বেমাৰ দেখা দি থাকিব আৰু নিজকে কিছুমান খোৱা বস্তু যিবোৰ খাব নালাগে সেইবোৰক অকমান নিয়ন্ত্ৰণ কৰি চলিব লাগিব
তাকে তো স্বাস্থ্য টো উম
আৰু অকমান বেয়াম কৰিলে ভাল উম
স্বাস্থ্যই পৰম ধৰ্ম বুলি কোৱা হয় স্বাস্থ্যত
কামটো কৰিবলেনো কি ক'ম নিজে নোৱাৰো এই কম বয়সতে
তাকেইো দেহা চ দেহা থাকিলেহে বহা বুলি কৈ অসমীয়াত আমাৰ এখন বৰ ধুনীয়া কথা এষাৰ কৈ থৈছে আমাৰ আগৰ পূৰ্বপুৰুষ সকলোৱে দেখা থাকে লহে বেহা স্বাস্থ্য়ই পৰম ধন এ এনেকে আমাক কৰি বুজাই থৈ গৈছে কিন্তু আমি আৰু আজিকালি বৰ্তমান যিটো জীৱনশৈলী আমাৰ সেইখিনিত আমি মানে উ স্বাস্থ্য়কৰ নহোৱাৰ লগতে উম লগতে আমি মানে সময়ো তেনেকে নাপাও এইবোৰ কৰিবলে যিেহে আজিকালু জীৱনটোত যেনে একদম দৌৰা দৌৰি লৰা কৰা ই থতি মলো জ্ঞান হ উম
আৰু খোৱা বস্তুবোৰো আজিকালি বৰ এটা ভাল নহয় বাৰু
ভেজাল চব চাৰিফালে ভেজালেই আৰু কিং অ খাম চাম তে আৰু নিজৰ কিবাকে আৰু বচাই ৰাখিব লাগিব আৰু এইবোৰৰ পৰা উম ঠিক আছে আপুনি বাৰু নিজৰ স্বাস্থ্্যটো যত্ন লবলৈ কি কি কৰে অকমান জনাব নেকি
ধৰণৰ একো কৰা হোৱা নাই মানে যত্ন বুলি ক'ব পৰাকে কিন্তু ধৰক সেই অকমান চেনীতটো অকমান কমাইছো
হয় হয়
ৰ ফাষ্ট ফুডতটো আজিকালি ধৰক বহুত বিন্ন লাইক হল খোৱা নাই মানে মেগী এইবোৰ কিন্তু কি হব চাহৰ লগত বিস্কুট চ
উম সেইবোৰ যিমান পাৰে উম হম হ হ উ সেইবোৰ অকমান কমাব পাৰিলে ভাল আৰু নম য চেষ্ট কাৰণে
বিশেষ মানে একো যত্ন লোৱা হোৱা না অ সেইটো এটা বহুত ডাঙৰ ভুল হৈ আছে বাৰু আপোনালোকেতটো ধৰক পঞ্চাশ বছৰ মানলৈ মেডিকেল নোযোৱাকে বলে সঁচা হস্পিটেল নোজোৱাকে? এয়া আমিহে আমাৰ সময়ত গম পাম আৰু। কি, কি বেমাৰ দেখা দিয়ে।
এতিয়াৰ পৰা অকণমান যত্ন ল'ব লাগ লাগিব কাৰণ এতিয়া উঠি অহা বয়স। এতিয়াৰ পৰা যদি যত্ন লোৱা নাযায়। তেতিয়া এ, মানে পিছলৈকে মানে বহুত ধৰণৰ সমস্যাৰ সন্মুখীন হবলগীয়া হ'ব। এনে অকমান নিজকে উম, এতিয়াআপুনি- উম, হুম। কিছু দিনপিছতে হয়। আপোনাৰ সন্তান হব। সেই সন্তানকো আপুনি নিতিয়াহে ভালকে প্ৰতিপালন কৰিব পাৰিব। তেতিয়া নিদৰে যত্ন ন, অলপ লোৱাৰ চেষ্টা কৰিব আৰু
অ, কৰিম ৰ ৰব। সৰু, সৰুকে দুটামান
মম, হ, বা উ, বহুত উ যথেষ্ট পৰিমণৰ পানী খাব লাগে। এতিয়া গৰমৰ দিন। গৰমত পানীটো আমাৰ বহুত জৰুৰী হয়। শৰীৰ বাবে।
উম।
পৰ্যাপ্ত পৰিমাণৰ পানী ইটো আমাক খুব দৰকাৰ। আমৰ শৰীৰৰ কাৰণে তাক উ গোটেই-দিনটোত আমি উম গোটেই দিনটোত আমি কিমানখিনি সময় আমি নিজৰ স্বাস্থ্যটোৰ কাৰণে খৰচ কৰি এইটো বহুত ডাঙৰ কথা
উম হয়ো বাৰু স্বাস্থত ত চঠিকে থাকিলে চব কাম কৰি থাকেিবলে মন যায়
উম উম নিজে অসুখীয়া হলে আমি নিজৰ যত্ন উ নিজৰ আমি অ পুলে আমি নিজৰ যত্ন ল ল'ম ন আমি ঘৰৰ যত্ন ল'ম নে আমি কৰিম নে আমি কি কৰিব পাৰিম একো কৰিব নোৱাৰিম স্বাস্থ্যৰ বেয়া হলে উম
উমি বাকী আপোনাৰ স্কুল আজি হছিল নে
আজি নাই নাই আজি মই ছুটি ললো উম তয় মানে আমি মনে কৰিলো আৰু চুবৰ পলাধিকক মদয়কো জনাই দিলো পাছত অ মই যোৱ কালি এে ড্টৰৰ তাত গৈছিলো চিকিৎসালয়ত ড্তৰৰ মানে দেখ দেখুৱালো তেখেতসকলে অকমান ৰেষ্টৰ প্ৰয়োজন বুলি গৈছে আৰু আৰাম কৰিব লাগে যিহেতু মোৰ মানে উচ্চ ৰক্তচাপত মই ভুগি আছো ইতিমধ্য়ে বহু দিনৰ পৰা ইয়াৰ মানে ঔষৎ সেৱন কৰি আছো তাৰ কাৰণে সেই ৰ প্ৰস্ৰাপতটো এতিয়া বৰ্তমান বহুত বৃদ্ধি পাই আছে নো এ হে দি দুটা দুটাকৈ মই মানে টেবলেট খাবলগীয়া হৈছে গ আজি সেইকাৰণে আৰাম কৰি দি ঘৰতেতি আকৌব আৰু নিয়মিতভাৱে স্কুলত যাব লাগিব হয় সে আৰু আপুনি কিবা কৰি আছে
হেল্ল'
হয় আপুনি কিবা কৰি আছে
অ মই ভাতৰ ফালে আহিছিলো অকমান মাজতে নুশুনা হৈ গৈছিলৌ অ অকমান নেটৱৰ্কৰ অসুবিধা আছে নেকি উ শুনা হৈ গৈছিলো বাৰু ঠিক আছে
উ এ বহুত গৰম গৰম মানে বহুতেই গৰম আৰু আজি উম ত বৰ্তমান জুন মাহ চলি আছে যিহেতু টো একদম গৰম উ উ মাজে মাজে বৰষুণ শুনিলে অকমান গাটো মানে ভাল লাগে আৰু কি কউ ৰ'দ দি নিলে আ থাকিব নোৱাৰা অৱস্থা হৈ যায় আৰু
উম উম
কি তি টোপনি মাৰিব নোৱাৰো গৰমতে
উম আজি ইফালে অলপ ফুৰিও আহি হেল্ল' মই
অ অ পঢ়িব পালে। ফুৰি পালেতো ভালেই লাগে আৰু
উম মনটো অলপ ভ তাৰপিছত সেয়া।
হয় হয় আ যাব লাগে মাজে মাজে উম আছা
কে ৰব আৰু বাকী আছে আৰু ন ভালে কো
উ আছো আছো আ ঠিকে থাকে আছো উম বাকী আপুনি কাললে আপোনাৰ কি কি আৰু মানে পৰিকল্পনা আছে দিনটো তেনেকে ৰবিবাৰো কেনেকে উদযাপন কৰিম বুলি ভাবিছে
ৰমিব দে এনে ভাল। হেৰি এই অকমান ওলাই যোৱা কথা এটাই আছিল আৰু অলপ ওলাই যাব লাগিব
উম উম উম কৰবাত নিমন্ত্ৰণ থকা বুলি শুনিছিলো কৰবাত নিমন্ত্ৰণ থকা বুলি শুনিছিলো
মানুহ ওলাই যাম বেছি সম মানে হে নহয় আৰু বেছি দূৰত নাই এই নিমন্ত্ৰন
ৰ'দ দিয়াই অলপ কষ্ট হ
উম। কে আছে বাৰু। এবাৰ সময়টো চাওকচোন কিমান মান হ'ল বাৰু।
উম, উম, উম।
অ', ৰ'ব আৰু বাকী ভাত পানী খাই এতিয়া ধুনীয়াকে শুব আৰু ব, ন?
হয়, হয়, হয়।
ঠিক আছে।
অ', ঠিক আছে, ধন্যবাদ, ধন্যবাদ।